হেল্ল' অ কোৱা? এ এনেই বেচফ্ৰেণ্ডজনী ঘৰলৈ ওলাই আহিছো অকমান।
অ, বাকী ভাত পানী খোৱা হ'ল।
অ খালো। তোমালোকৰ?
হ'ল হ'ল এতিয়ালৈকেনো ক'ত ৰখি থাকিম আৰ। কিহে দি খালা?
মন মাছ। তুমি?
অ, বা একে মিলিছে নেকি ময়ো মাছে দিয়ে খালো।
হ হ হ চেম চেম।
অ।
বাকী খবৰ, অ ভালে ভালে। তোমালোকৰ?
অ ভালে। ফুৰিবলৈ যোৱা নাই ক'লৈকো?
ক'তনো ফুৰিব যাম না গৈয়ে থাকো ভালুপুকৰ ফালে ঘলে।
তোমাৰ সেই ফালে নেকি ঘৰ?
নহয় নহয় সেইকাৰণে এনেই ফুৰিব গৈয়ে থাকো মই মন গ'লে যাওঁ গে।
উম ভালেই মইতো মই এনে গেলি আছো আৰু ঘৰত ক'বলে গ'লে।
কতো নোযোৱা নেকি ফুৰিবলে?
এ গৈছিলো আকৌ এতিয়া ইমান যে ক পুৰা ৰ'দ হলেও যাবলৈ মন যায় আকৌ বাৰিষা বত- বতৰডাল হলেওঁ যাবলে মন নাযায় ন সেমেকা সেমেকা হৈ থাকে কিবা লেতেৰা লতেৰা লাগে দেখোন।
ৰ'দতো আজি কমিছিলে যাব পাৰিলা হয়।
অ ৰ'দটো কমিছিলে এইখিনো আকৌ যাবলৈ আকৌ মানুহও লাগিব ন। অকলে অকলে এতিয়া পগলা নিচিনাকে পিন পিনাই থাকিলেহে হৈছে আৰু।
হা হা অ ন ওলাবা আমাৰ লগত ন মোৰ লগতে
তো'ল বিৰাট ভাল লাগে।
ওলাবা মোৰ লগত এফালো ফুকন কৰি আহি
প্ৰায় বাৰ মোক লগ কৰিবা মই লগ ললে ওলাম তো লগ কোনো নলয়ে মায়ে যিমান ওলোৱা আকৌ ক আছে নহয় ল
ইয়াতে আছে
তৰ পৰা জানমমুখলৈ যে কৈ থাকিব কৈ থা যোৱাটো হৈ যাবগৈ নহয় সিহঁতে তেনেকে থাকে নহয়
উম
বাকী এতিয়া আকৌ ঘৰৰ বেছফ্ৰেণ্ডৰ ঘৰ আছে নে দূৰৰ
এই ঘৰৰ লগতে এদখলৰ ঘৰৰ
তেতিয়াহলে ইমান দূৰ মানে আহা যোৱা কৰি থাকিব দৰকাৰ নাই আৰু
ওচৰত থাকিও ওচৰত থাকিও মই নাহো যে তাইয়ে যায়
উম এ নহয় ওচৰত থাকিলে এটা ভাল জানা লগ হয় এতিয়া মোৰ ওচৰত কোনো নাই যে লগ এটাও নাই ভালকে
এই মই টোপনি বেছি তুমি জানা নে নাই মই বাৰটা এটালৈকে শুই থাকো
এ মোৰো একে আছে ৰাতিডাল মোবাইল চোৱা হব তাৰপাছত শুৱা হব তাৰ মাহতৰ পা ইমান গালি খাওঁ
তাই মোক কল কৰি কল কৰি পাগল হৈ যাব শুই থাকো
পন্ধিয়া সময় গ'লে ন আপোনাৰ আইন কিমান অশান্তি লাগিছেগৈ আৰু এই পৰীক্ষা হোৱাৰ আগৰ পৰাই ঘৰতেই থকা হোৱা নাই জানো আৰু
উম হেৰি আজি ৰাতিপুৱা সময় তাত মোক কল কৰিছোঁ বজাই উঠিলে মোক সুধিছে, সুধিছে কেতিয়া উঠিবি মই কৈছো নাজানো বোলো আকৌ শুই আছোঁ কথা পাতি। তাই বজাৰ যাবলৈ আমাৰ ঘৰত আহি গল। অ তাই জানে ন মই শুই থাকো বাৰটা এটালৈকে
উম উম এই টোপনিতো আহি যায় বতৰটো ইফালে ঠাণ্ডা হলে যায় আৰু ভালকে কিবাটা টোপনি আছো উঠিবই মন নযায় আজি মোক কেইটা আজি মোক চাৰে নটাত উঠাইছে মই যেনে তেনে উঠিছো মানে কাম কৰিব লাগে বুলিয়ে উপায় নাপায় বিচনা চাদৰ এইবোৰ ধুব লাগিব বুলি উঠি দিছো আৰু উঠি পেল আকৌখন বিচনাত গৈ পেলিয় শুই আছো গৈ
উম মইটো মোক বাৰটা এটালে শুই থাকিলে মোক কোনেও উঠাব নো মই মই মানে এটা বেয়া যে মই এবাৰ যদি সাৰ পাই যাওঁ মোৰ মান টোপনি নাহে আৰু ৰাতি যদি মই তিনটা বাজিতো যদি সাৰ পাই যাওঁ মোক আৰু কোনো শুৱাব নোৱাৰে আৰু।
মোৰ বাৰু আহি যায় দে টোপটো মই হাল্লা হৈ থাকিলেও মোক শুই দিও আমাৰ ঘৰৰ ওচৰতে নামঘৰ তাতে তোমাৰ নামঘৰ একদম তোমাৰ ভাওনা আৰু ভাওনা হ'লেত কি আৰু দিনতো তোমাৰো একদম মাইক চাইক এইবোৰত বজাই থাকে না না কিবা কিবি গান চান আৰু নাম চাম না তেতিয়াও মই আৰাম চে শুই আছো। মে একদম মানে মাইকটো আমাৰ ঘৰৰ মানে লগতেই আৰু মানে ঘৰ আৰু নামঘৰ একে বাউণ্ডৰীতে কোনো শুৱা নাই মই আৰামচে শুই আছো।
উম।
আকৌ ইয়াৰ পিছত আকৌ কাম আছে নহয় আধা ঘণ্টা পাতিবলে আকৌ।
উম।
মোৰ এইটো কৰিবলৈ মানে এলাহ লাগি গৈছে গৈ কেনেকে কি কৰো সেইটোকে ভাবি আছো একদম মানে গাতেৰা পাতো নে নাই পাতো নে নাই মই সেইটোকেই ভাবি আছো।
মোৰ বেছি এলাহ মানে কৰিবলৈ সেইকাৰণে মই শুই থাকোতেই ভুল যায়।
মই আকৌ মই এজনীক কৰিছিলো হা এজনীক কৈছিলো তাই আক জইনে হোৱা নাই হোৱাই নাই হোৱাই নাই। তাৰপাছত আকৌ এটাক ফোন কৰিলো সি আকৌ ক'বাল ওলাই যায় আমাৰ মোৰ মাক আকৌ কাবাৰ লগত ওলাই তাইৰ লগতো আকৌ কাত খাই গ'ল, মাথাটো মোৰ কিবা মানে বেয়া হৈ গৈছে তোমাৰ কেতিয়া ৰবা- পৰহিও কৰিছিলো, পৰহি কৰোতেও পৰহি কৰোতেও তোমাৰ তিনিবাৰ এটা লগৰ এটা লগত- কৰিছো তাৰ লগটো তিনিবাৰ কৰিলো তিনিবাৰ লগত কাত খাই ত, মানে কিবা হৈ হৈছে ভাল নালাগে নােই তিনিবাৰ কাত খোৱা-
উম। এনেকা হলে ভাল নালাগে আৰু কলটো এনেই গুচি গলে ভাল নালাগে ন।
যে তাত বাৰু মানে এনেইটো নাযায় কিন্তু এবাৰতে হৈ গ'লে ভাল হয় মানে কিমাননো এটা বস্তু কিমান কৈ থাকিম কিমান কৰি থাকিবা ন, এবাৰতে হৈ গলে ধুনীয়াকে কৰি থাকিব পাৰে নে কাত খাই খাই গলে-
এ তোমাক কোৱা নাই কথা পাতি আছে।
অঁ।
এ মোক এহেজাৰ টকা এটা ধাৰলে দে, হেল্ল। হেল্ল'।
থাকে।
হেল্ল'। হেল্ল'।
শুনিছা?
অঁ শুনিছো কোৱা।
অ আগতে ধৰিব পাৰিলে মৰেটো কাৰণে তলত নাই মানে।
মোৰটো নেটৱৰ্ক পোৰা ফুল আছে। কি ছিম তোমাৰ? জানো কি হৈছে তেনেহলে। কিবা চাৰভাৰ প্ৰব্লেম হৈছে নেকি? উম হেল্ল'।
অঁ শুনিছা?
অঁ মাহঁত ক'ত গ'ল?
মাহঁত আছে এতিয়া তোমাৰ আবেলি আকৌ ঘুমটিটো মাৰিব নালাগিব জানো, ঘুমটিটো মাৰি আছে।
বা মাহঁতে ৰাতিপুৱা শুই উঠি ভাত চাত খাই এঘোমতি মাৰিলেও।
অঁ, মোৰ যে আগতে হৈছে যেতিয়া মানে তোমাৰ এইবোৰ ক্লাছ- হৈ আছিলে, ক্লাছ হৈ থাকো তে তেতিয়া ভাগৰ লাগেগৈ না। আৰু গা চা ধুই পেলাই আকৌ আহি পেলাই গা চা ধুই পেলাই ভাতটো খাই ভাতটো খোৱা পিছত কিবা টোপনি আহি যায় না। তাৰপিছত আজিকালি মোৰ টোপনি নাহে শুবলেই মন নাযায়।
এতিয়া পঢ়া শুনা নাই নে সেইকাৰণে টোপনি নাহে।
অঁ তেতিয়া পঢ়া শুনা এক পঢ়া কৰাৰ মানে একদম পুৰা মানে বেছি প্ৰেচাৰটো বেছি বুজ- টো আছিলে যেতিয়া তোমাৰ টোপনি একদম আহিয়ে থাকিব আহিয়েই থাকিব। এতিয়া একো নাই যে অকল মোবাইলটোৱে চাই থাকিব লাগে যে, এতিয়া কিনে টোপনিয়ে নাহে।
উম
মোবাইলদাল চাই চাইও এটা টাইমত অশান্তি লাগে গৈ। মানে তোমাৰ এনেকুৱা হয় নাই এতিয়া ধৰা- তেতিয়া আমাৰ হাতত মোবাইল নাছিলে
উম
তেতিয়া আমাৰ এইটো তেতিয়া আমাৰ চাবলৈ বহুত মন গ থাকে না, আৰু যেতিয়া যেতিয়া পৰা মানে- আছে নিজৰ ওচৰত তই আকৌ চাবলৈ মন নোযোৱা হল।
উম বাকী এনে ওলাই নোযোৱা? ওলাই নোযোৱা?
ওলাই যাম চাগে অলপ দেৰিকে অলপ ওলাই যাব লাগিব মাথাত টো অলপ মানে ফ্ৰেছ কৰিব লাগিব আৰু, মোবাইললৈ চাই চাই অভাৰলোড হৈ গৈছে মাথাটো অলপ।
অঁ মোবাইল টো চাবলৈ মন নোযোৱা হৈ গল। মোবাইলটো চাবলৈও মন নোযোৱা হৈ গ'ল।
অ মোৰ তোমাৰ কি হয় ৰাতিপুৱা বিচনা পৰা তোমাৰ চকুতো মেলোহে। মোবাইলতটো মানে মই এই কেইদিনত দুই তিনিদিনৰ পৰা ডাটাতটো অফ কৰি থোৱা হৈছো, ইমানে মেছেজ আহে। দাতাটো অন কৰো একদম মানে তোমাৰ পঞ্চাশটাৰ তলত মেছেজ নাথাকেই মানে। কিমানক ৰিপ্লাই কৰি কিমানৰ কি চাং তা মানে মই কেতিয়াবা মানে পাহৰিয়েই থাকো এতিয়া মোৰ কোন কি আছে মই নিজে পাহৰি গ'লোঁ।
উম।
এটা ধৰা কি তুমি পোন্ধৰ বিশটা মানৰ লগত সদায় সদায় কথা পাতিবা। কেতিয়াবা বিশটা ত্ৰিশটাও হৈ যাব কেনেকে মনত থাকিব না কোন কাৰ কি হয়। দিগদাৰ হৈ যায় আৰু এই গাল তাকে তুমি এডমিছন কৰি ললা বুলি কৈছিল না?
মই তোমাৰ তেজপুৰ কলেজ।
অ তেজপুৰ কলেজ এডুকেশ্যনত ন?
উম মই কা খপোন দেখি আছা নেকি? মই ছেকেণ্ড ইয়েৰ পাইছো হে।
হে।
উম উম।
মোক কোনে কৈছিলে মই ক তুমি কোৱা নিচিনাই লাগিছিলে।
মই ছেকেণ্ড ইয়াৰ পৰা পাইছোহে ফাইনেল দিম হে। তাৰ পিছত পঢ়ো নপঢ়ো ভগৱান জানে।
এতিয়া তুমি নেকি কৈছিলা নেকি এডুকেশ্যন মেজৰ লৈছোঁ কি।
কেত কেতিয়া কেতিয়া
দেলে তেতিয়া হ'লে, তাকে তোমাক
কি কথ কৈছিলো?
এ তোমাকে সনাই সুধিছিলোটো কি কয় তুমি ক'ত তুমি তেতিয়া কৈছা তেজপুৰ তেজপুৰ কলেজতে কিহঁত মেজৰ লৈছা ত এডুকেশ্যন বুলি কৈছিলা তুমি।
এই নহয়। ছেকেণ্ড ইয়েৰৰ পাইছো হে ক'ত মেজৰ ল'ম এতিয়াই।
তুমি বেলেগ এটা জনৰ সোমালে নে মই বেলেগ এটা জোনত সোমালোগে। মই মানে সেইটো বস্তু ধৰিব পাৰে মই মাথা ওপৰ পৰা গৈছে এইবোৰ।
মানে তুমি বহুত লগত কথাপাতি থাকা ন? তোমাৰ মানে কনফিউজ হৈ যায়।
এ বহুতৰ কৰি কিবা কিবি মিক হৈ গৈছে চাগে।
উম।
কিমানৰনো মোৱাইলত নাম্বাৰ ছেভ হয় ফাৰ্ষ্টে ফাৰ্ষ্টে মই ছেভ কৰি কৰি গৈ আছিলো দে আৰু চবৰে নাম্বাৰ ছেভ কৰি থাকিব নোৱাৰ এতিয়া ছেভ টেব নাম্বাৰ আৰু সেইকাৰে পাহৰি থাকো আকৌ মেচেজো ওপৰলৈ চাও কোন হয় কোন হয় বুলি।
উম।
তাই ক এইটো কৰি দিলা নাই মই অহল কোনে কৈছে এইটো কি কৈছে পাহৰিলোৱে নহয়। তেনেকা আকৌ তোমাক দেখোন দিছিলোঁ দেখোন অওল মই পাহৰিলো নহয় আকৌ এবাৰ দেচোন। এ তই ফটকে পাহৰি যোৱা হয় ন তাতকে তোমাৰ লগতেই এগালে মেছেজ দিব। আকৌ ইটোৱে মেছেজ সিটোৱে মেছেজ দিব থেত কেনেকে কোনে কি কৰে বা কাৰোবাৰ ঠাই হৈ যায় কাৰোবাৰ কাৰোবাৰ থাকি যায় তেনেকে হয় না।
উম।
মই এতিয়া সেইকাৰণে সেইটোৱে ভাবিছোঁ এতিয়া মই এইয়া অৱস্থা পিছতকে চাকৰি তাকৰি কৰিলে কি অৱস্থা হ'ব একোবোৰ দেখোন কৰিবকৈ নোৱাৰিম গৈ আৰু মই।
চব পাহৰি যোৱা হয় আৰু মোৱাইল ডাল কিবা এটা হেং মাৰি দিয়া পতকে মেচেজ বেছি আহিলে।
অ হ। পাহৰি যদি বেলেগ কথা মানে তোমাৰ এটা ধৰা কি তুমি বহুত মানুহ লগত কথাপাতি হয় তুমি এনেও কনফিউজ হৈয়ে যাবা ন। তুমি কাৰ লগত কি কৈছা কি নাই কৰা কি কৰিছা না।
উম।
সেইটোৱে দিয়া ঠিক আছে দিয়া মই তোমাক কৰিম।
অ ঠিক আছে কৰিবা।
উম উম হ'ব দিয়া দে পিছত মই পাতি দিয়া। অ ঠিক আছে